ভালে আছে?
ভালে আছোঁ। আপোনাৰ খবৰ কেনেকুৱা?
অ, ভালেই দিয়ক, আপোনাৰ আজি দিনটো কেনে গ'ল?
আজিৰ দিনটো গৰম বন্ধ ন, ৰাতি ফিল্ম চোৱা যায়। তাৰপিছত উঠলো দেৰি কৰি। চকুৰ ইপিনদি অলপমান এ ইপিনদি ক'লা হৈ যায় সেকাৰণে ৰাতি-ৰাতি গৰম বন্ধত
অ
এই গৰম বন্ধত ভাল যোৱা নাই আৰু দুুনীয়াৰ গৰম ন। আজিৰ দিনটো বহুত, দিনটো বহুত বেয়া গৈছে। উম। বহুত বেয়া গৈছে। তাৰপিছত দুপৰীয়া মানত লগৰকিটাৰ লগত গ'লোঁ। য- গৈ-চৈ ফুৰি-চুৰি আহিলোঁ।
গাড়ী দি গলোঁ। তাৰ পিছত তাৰ পিছত তাৰ পৰা ফুৰি-ছুৰি আহি কেনে জিমত গ'লো। জিমৰ পৰা আহিলোঁ।
অ
দুই-তিনি ঘণ্টা জিম কৰিলোঁ। জিম কৰোঁতে - কৰোঁতে যি বিষায় গাত তা আহি কিনে গা-ছা ধুলোঁ এই মাত্ৰ- উম। এইমাত্ৰ গা-পা ধুই কেনে বহি আছোঁ। পিছে আপোনাৰ দিনটো কেনে গ'ল?
মোৰ দিনটো তেনেকুৱাই। মোৰ মই উম চিনেমানটো নাচাওঁ। কিন্তু মোৰ সেইটো- এ- সেই চোৱা যায় ৰব বেছিকে। সেইটো চোৱা যায় না, তোমাৰ কে ড্ৰামা যে
অহ।
কেটামান শ' আছে, বহুত মানে ফেত যিটো কনটেছ। টো যি কেইটামান পঢ়া কনটেক্ বা অ'- এ- কে ড্ৰামাটো যেনেকে যিটো কাহিনীৰ ওপৰত বনায় বা মানে চব ক্ষেত্ৰত মানে ভাল লাগে অলপ, কাহিনীবোৰ যেনেকুৱা অলপ অ' অচিনাকি - অচিনাকি কাহিনী থাকে। কিন- অ'- আমাৰ চাব বলিউডৰ কাহিনীবোৰ চব কপি-ক কৰি চিনেমাবোৰ বনাই আৰু মানে ইমান এটা ভাল নালাগে বৰিং লাগে ন
উম
মানে মই এই ইমান বলীউড নাচাওঁ। অ অলপ অলপ মানে আনকমন লাগে অলপ বেজতকে বেলেগ লাগে সেইকাৰণে চাওঁ আৰু আহ ভাল লাগে। ত সেইটো ৰাতিলৈ চোৱা নাই মই বাৰটালৈকে চাইছো। তাৰপিছত তাৰ পিছত শুই গৈছো শুই যোৱাৰ পিছত মই। আহ আজি আৰু হাজু যাব লগা কথা আছিল কিন্তু নগলো দিয়কচোন কাৰণ। উঠোতে মোৰ দেৰি হ'ল মান বাৰটা বাৰতা বাজি ওঠো কিয় বা ইমান হ'ল টোপনি বাৰু। গম নাপাওঁ কিন্তু উঠিছিলো এবাৰ এবাৰ মই হেৰি আঠটা মানত উঠিছিলো। আঠটামানত উঠি কিনে ভাবিলো যে এতিয়া ন উঠো অলপ দেৰিকৈ উঠো নেকি। পিছত আৰু অলপ চকু মেলিছো তাছত চকু বজ খুলি চাও বাৰটা বাজি গল। তাৰ পিছত কি কিকৰিলো আ। উঠি কিনে গা পা ধুলো মুখ চুখ ধুলো ধোৱাৰ পিছত। আহ কালি এটা মানে হেৰি আছে প্ৰয়েস্ক প্ৰাক চিনেৱাৰ শ' যে হয়। ত তাতে এবাৰ। ওৱাছবত দিয়ে ন দিয়ে আৰু। গাড় থাকে নিযৰ কিবা হেৰি কৰিব নেকি গম নপাওঁ হিমান ভালকে। চান আইব আৰু এ যন্ত্ৰ বেণ্ড আৰু কিবা মহালক্ষ্মী আহে নেকি কোনোবা তেনেকুৱা। শিংগাৰ আহিব আৰু ট কালি। যাম বুলি ভাবিছো সেইকাৰণে আজি আৰু আহ উম দুট মানত গলো পাছ আনিব। ফ্ৰীতে পাছ দি আছে ন এজ দুটাকে দি আছে ন ত মই আৰু দাদা গলো গাড়ী লৈ। চাইটা পাছ লৈ আহিলো। তো ভাবিছো কালি যাম বুলি এতিয়া কালি দিনটো আহক ভালকে যাওক। তেতিয়া যাব পাম আৰু কিবা হয় কালি আৰু। পিছে আপুনি কি চিনোৱা চালে কালি।
কালি মই। মই লাভ ষ্টৰি বহুত চাও ন।
অ কি আছিলে বা নামটো।
নামটো। ই আছিল কিন্তু নামটো মনত আহা নাই
এই নামটো বা বা আপুনি চিনেমা চাই নামটো মন নাথাকে।
আছে কি আছে কি
আচ্ছা কাৰ চিনেমা হয়।
আছে কি এইটো
চাওউঠৰ চিনেমা থাকে ন।
অ চাওদৰ।
আচ্ছা।
এ নাই।
আপুনি এ কেনেকুৱা ধৰণৰ চিনেমা চাই ভাল পায়।
অ।
উম আপুনি কেনেকুৱা ধৰণৰ চুইচাইদ কৰি ভাল পায়।
মই লাভ সষ্টৰি। লাভ ষ্টৰি।
নলে কেনেকুৱা ধৰণে চিনেমা চাই ভাল পায়।
মই লাভ ষ্টৰী বিচ। বেছি চাওঁ লাভ ষ্টৰি ফিল্ম আৰু। এনে এৰ ধৰক। যে। এ অলপ দুখ লগা ফিল্ম। সেইবোৰ ফিল্ম চাই কিনে ভাল লাগে।
অ আৰু মানে কি আপোনাৰ এ চিনেমাৰ ক্ষেত্ৰত। এ আমাৰ ক'ব গ'লে ভাৰতৰ ভিতৰত বিখ্যাত বহুতো একট আ এক্টাৰ আছে ন বহুত অভিনেত্ৰী আছে। অভিনেতা আছে ত আপুনি আপোনাৰ প্ৰিয় অভিনেতা কোন তাৰ বিষয়ে অলপ কবচোন।
মোৰতো ৰৈ লৈ বিনালেতো বহুত আৰু জুবিনে
আচ্ছা জুবিন নাই অসমত আমাৰ আমি অসমত থাকো তো আমাৰ জুবিন ভাল হবই মানে কি এ প্ৰিয় হবই কিন্তু ই এতিয়া আমাৰ অসমীয়া চিনেমাৰ কথা বাদ দিয়া গোটেই ভাৰতৰ ভিতৰত কৈছো বলীউডৰ কথা কৈছো বীউডৰ এ কোনটো অভিনেতা আপোনাৰ বেছি প্ৰিয়
মোৰ বলিউড ৰ ক'ব গলে জুবিন গাৰ্গ এৰা নেকি
হা
জুবিন গাৰ্গক এৰি
অ জুবিন দা বলিউডৰ অভিনেতা মানে কি মই সেইটো কৈছো আমাৰতো প্ৰিয় হৈ থাকিবই জুবিন গাৰ্গতো প্ৰিয় কিন্তু এতিয়া বেলেগ বলীউডৰ কথা কৈছো ত বলীউডৰ ভিতৰত আপোনাৰ কোনটো অভিনেতা কোনটো চিংগাৰ আপোনাৰ চিংগাৰ বুলি কোনটো এক্টৰ আপোনাৰ বেছি প্ৰিয়
বলিউডৰ মোৰ এই শাৰু খান
আৰু কানুন কিয় শাৰুখান প্ৰিয় আপোনাৰ
শাৰু খান প্ৰ শাৰু খানৰ ষ্টাইল বোৰ ভাল লাগে।
গম পাইছো আৰু উম আই পি এল চাই পি এল চাই নে নাই আই পি এল মানে চাব লাগে।
আই পি এল মই এইবিলাক নাচাও বেছি
যে আই পি এল নাচায় কিন্তু এটা কথা জান নে নাই যে আই পি এলৰ এটা টিমৰ মালিক হৈ আছে ভাত
অ এইটো জানো
কোনটো টিমৰ হয় কবচোন
উম
সেইটো সেই কোনটো ৰাজ্যৰ হয় জানে মানে সেই ৰাজ্যতো আমাৰ এ হেৰিতে আছে আমাৰ ওচৰতে আছে অসমৰ ওচৰতে আছে।
কিয় মেঘালয়?
নহয় নহয় ওচৰতে আছে মানে ধৰক অহ তাত তাতো জুবিন গাৰ্গ বহুত ফেমাছ হয় বহুত।
উম নামটো
অ ব মানে এইটো হেৰিছিল কলকাতা কলকাতাত হেৰি বাকী আপুনি গান চান শুনেনে নাই
গান চান শুনো
কি গান বেছি শুনে
গান মোৰ এছামিছ শুনব গ'লে মই জুবিনৰ শুনো আৰু হিন্দী শুনব গলে মই আৰ্জিত সিং
আৰ্জিত সিংৰ এটা আপোনাৰ ফেভৰেট গান কচোন
আৰ্জিত সিংৰ ফেভাৰেট গান
উম খালা নাই। আছে তাকে আপোনাৰ চাগে বহুত ফেবেৰেট আছে এইকাৰনে ওলাব পাৰ নাই।
উম উম
উম গম পাইছো দি য়ক। তেনেকুৱা হয় মোৰো হয় কেতিয়াবা কেতিয়াবা আপুনি হেৰি কি ভাবিছে মানে কি কেতিয়াবা পাহাৰ চাহাৰে মানে ডাঙৰ ডাঙৰ পাহাৰত গৈ পাইছে নে নাই?
অ গৈ পাইছোঁ।
উ তেনেকে মানে পাৰ অনুভৱটো কচোন মানে মই মানে আজিলৈকে ধৰক তেনেকুৱা পাহাৰত উঠি পোৱা নাই ইমান ডাঙৰ ডাঙৰ পাহাৰ বা হেৰিত
মই অসমতো এটা পাহাৰত গৈছো। তাৰ মানে ৱেললেছ টাইপ নাম।
ৱাইললেছ পাহাৰ মানে ৱাইলেছ টাৱাৰ এই যে নাৰেংগীত যে আছে।
অ সেইটো।
অ অ অ নাম শুনিছো কিন্তু বহুত মানে ফেমাচ হয় কবলে মানে আমাৰ এই মানে য'ত থাকো ত' তাৰে বহুত লৰাই যায় ল'ৰা ছোৱালী যায় কিছুমানে গাড়ী চাৰি লৈ যায় তো আমাৰ লগৰ লৰা কেইটামানো গৈছিলো ৰ'ব গৈছিলো মানে মেট্ৰিকৰ আগত আগত মই যাব নাপালো। মই গম পোৱা নাছিলো। বাকী সিহঁতে গৈছে ফটো চটো উঠিছে আপুনি কি কেনেকে গৈছে মানে তাৰে অনুভৱটো কেনেকে কৈছে আপুনি ক'বচোন।
মই তাৰমানানে এটা লগৰ ঘৰত গৈছো ৰাতি থাকিব কাৰণে। তাৰপিছত আহ ৰাতি পোৰা ৰাতিটো থাক টোপনিও মাৰা নাই এতিয়া ৰাতি এটা লৰাই ফোন মাৰি গলে যে কালি এনকে এনকা জোগাত যাম ৱেলেছ টাৱাৰত যাম। কলে ততে যাবি নেকি? আমি কলো হব যাম তাৰপিছত চাৰিটা বজাত কল কৰিছে ৰাতিপুৱা আমাৰ গোটেই ৰাতিতটো টোপনি অহাই নাই
অ অ
তাৰপিছত হিকো তিনি চকা পিলপিলি নীলা পিলপিলিটো লৈ
আচ্ছা হৰি অট মানে কি এলে উম উম গমপাইছোঁ-
এইবিলাক লৈ গৈছে আমটো গোটেইকেইটটো শুনি মাৰাই নাই
অ
টোপনি মাৰা মাৰা অৱস্থা তাৰপিছত গাড়ী একো আধা পাহাৰ উঠি কেনে ৱেললেছ তাৱাৰত গ'লো। পোৰা ওখ পাহাৰ তকো গাড়ী উঠা যায়। আধা পাহাৰ উঠোতে গাড়ী আৰু আগ নাবাঢ়ে। একে ওখ পাহাৰ।
হয় হয়।
তাৰপিছত আকৌ
আপোনাৰ তাতে বাহিৰত পৰা ভিৰ ভোৱা আছিল আপোনাৰ।
ভিউ মানে বহুত ভাল আৰু তেতিয়া ঠাণ্ডাৰ দিনতে গৈছিলো যোৱাতে যোৱাতে ৰ'দ ৰ'দ আহি গৈছিল সেইকাৰণে ভিউটো আৰু নাপালো বেছি। তাকো অলপ অলপ মেঘ আছিল
দে তে আজিলৈ হ'ব ৰাখিছো।
আহ।
উম।